হেল্ল'
অ কোৱা?
অ ভাত চাত খালা।
ভাত খালো। এতিয়া আছিলো এনে। তুমি?
মইয়ো ভাতটো খালো এতিয়া অলপমান খোজ কাঢ়িলো। খোজকাাঢ়ি কিনে বিচনাত উঠি দিলো আৰু।
আচ্ছা আচ্ছা ভাত চাত খাই
হা, ভাতটো খাই কিনে খোজ কাঢ়িলে মানে ভাতটো হজম হয়।
অ ভাল ভাল খোজ কাঢ়িব লাগে। মা মোৰ মায়ো ভাত খাই পেনে খোজ কাঢ়ে মই হে কিবা ভাত খাই ডাইৰেক্ট এনেকে বহি দিয়াই যেবা বিচনাত।
নাই নাই সেইটো সেইটো মানে মানে মানুহৰ এইটো অভ্যাস বাৰু, যে ভাতটো খাই কিনে পুটুকে বিচনাত পৰি দিয়া। বা অলপমান বহি দিয়া, কিন্তু খোজকাাঢ়িলে ভাল এইটো এটা, ফিজিকেল এক্টিভিটি আৰু। ফিজিকেল এক্টিভিটি শাৰীৰিক বুলি কওঁতে মোৰ এটা কথা ম মনত পৰিল। যে ফিটনেছৰ কাৰণে কি কি কৰা?
ফিটনেছৰ কাৰণে সেনেকে একো নায়েই, একো নকৰো তেনেকে। মানে মোৰ উঠাও দেৰি ৰাতিপুৱা প্লাছ মই মৰ্ণিং ৱাক কৰিম বুলি ভাবিছিলো, সেই মৰ্ণিং ৱাকো যোৱা নহয়। একো তেনেক কৰাই নহয়, য়োগা চোগা একোৱে কৰা নহয়। ভাবি আছো জিমত ল'ম, কিন্তু জিমটোও তেনেকে লোৱা হোৱা নাই এই ইন্টাৰনশ্বিপৰ কাৰণে।
আচ্ছা।
তুমি কি কৰা পিছে?
মই কৰো তোমাৰ জিমো কৰো আৰু লগতে তোমাৰ খেলা-ধূলা আৰু চাইকেল চলাও, মই চুইমো কৰিব পাৰোঁ। মানে মোৰ ফিজিকেল এক্টিভিটিটো আছে। মই ৰাণিং ও কৰো। ভাল-ভাল, তোমাৰ আজি-কালি মানুহৰ কাৰণে ফিজিকেল এক্টিভিটি টো বহুত এটা ইম্পৰ্টেন্ট হৈ গৈছে। আজি-কালি দেখিছাই কিমান প্ৰদূষণ, কিমান বেমাৰ কিমান আজাৰ তাৰ কাৰণে বহুত খিনি ভাল হয় আৰু ফিজিকেল এক্টিভিটিটো কৰিলে। তোমাকো মই কম যে তুমিও কৰা কিবা। যদি বেলেগ কৰিব নোৱাৰা তোমাৰ ওচৰত যদি বেছি টাইম নাই দছ মিনিট খোজ কঢ়ি
ও-হু-হু।
লগতে ৰাতিপুৱা উঠি কিনে অলপমান য়োগা কৰিলা ঘৰৰ ভিতৰতে, বাহিৰত ওলাই যাব নালাগে। দছ মিনিট টাইম দিলে হৈ গ'ল। তুমি আগতেটো কৰি, আগতে কিবা কৰিছিলা নে নাই?
আগতে মই এনে মৰ্ণিং ৱাকত গৈছিলো। আৰু এক্সাৰচাইজ এন অল এইবোৰ ঘৰতে কৰিছিলো, আৰু তোমাৰ কি জানা মই এতিয়া য'ত ইৰ্ন্টানশ্বিপ লৈছো তা মানে মই সেনেকে খোজকাঢ়িয়ে অহা-যোৱা কৰো। কাৰণ ঘৰৰ ওচৰতে হয়। ত সেনেকে খোজ কাঢ়ি যাও আৰু যোৱাতো যাও এ সেনেকে বেলেগ একো নাই আৰু তাৰ পিছত ঘৰত অহাৰ পিছত এই বিচনাতে পৰি থকা যায়। শুই থকা যায়, এলেহুৱা টাইপো হৈ গৈছো অলপ। কৰিব লাগিছিলে পিছে এক্টিভিটিজ কিছুমান।
কদা কদা এনে শুই কিনে ধৰা মোবাইল টো চাই-চাই কিবা কৰিছা। তাতছে ভাল তুমি মোবাইলতটো খোজ কাঢ়ি কিনে চোৱা, তোমাৰ স্বাস্থ্য টো মেইনটেইন হৈ থাকিলে।
অ' অ' সেইটো চাওঁ চাওঁ। মানে অ মিছা নকওঁ মই ইভিনিং টাইমত চাটৰ ওপৰত যাওঁ, তোমাৰ অলপমান খোজ কাঢ়ো, গান শুনো। গান শুনি শুনি খোজ কাঢ়ো বা অলপমান ফনটোকে চাই-চাই খোজ কঢ়ি থাকো। সেয়াই যি খোজ কাঢ়া হয় আৰু বেলেগ নাই।
অহ
জিমত লম বুলি ভাবি আছো, অম তুমি কি জিম গৈ আছা?
মই জিম গৈ আছো, মই জিম গৈ আছো। মই গৈয়ে আছো লোৱাৰ মোৰ আজি ধ ৱা দুই, তিনি বছৰ মান হৈ গ'ল জিমত। মই মোৰ হ'ল। মোৰ দুই, তিনি বছৰ পাৰ হৈ গ'ল। দুই, দুই বছৰৰ ওপৰত হ'ল। হয়টো তিনি বছৰ মানেই হ'ল। মই এবাৰ তোমাৰ জিমৰ কাৰনে খেলিলোঁ আৰু তোমাৰ বডি বিল্ডিং খেলিলোঁ।
অ' বঢ়িয়াচোন ক'ত খেলিছিলা?
মই মিষ্টাৰ কামৰূপ।
মিষ্টাৰ কামৰূপ কিবা পজিশন পাইছানে?
পজিশন মানে তাতে টপ ফাইভ থাকে তাৰে মই চাৰি নম্বৰ পজিশন। টো উঠিছো।
অ', অ' ভালেই ভালেই মানে ফাৰ্ষ্ট টাইম খেলিছা?
ফাৰ্ষ্ট টাইম এইটো প্ৰথমবাৰ আৰু এতিয়া ভাবি আছোঁ আৰু খেলিম।
অ' প্ৰথমবাৰৰ বা বা বাবেটো মানে ভালেই আৰু।
উম, উম মানে মই এটা মানে কনফিডেন্সৰ কাৰণে খেলিছিলো। কাৰণ এইটো এটা বহুত ভাল ষ্টেজ হয় লগতে জিম কৰি থাকিলে গমেই পোৱা যে ফিটনেসটো কিমান মেইনটেইন হৈ থাকে। লগতে মানে নিজকে বিজি ৰাখি নাযায় আৰু তুমি কিমান খিনি খাইছা কিমান খিনি খোৱা নাই কোন খিনি খাব লাগে কোন খিনি খাব নালাগে লাগে এটা মানে মানসিকভাৱেও এটা মানে স্থিৰতা আহি যায় আৰু যে হয় এইখিনি কৰিবই লাগিব মই। যিটো আমি ডিসিপ্লিন বুলি কওঁ ডিসিপ্লিন তো আহে। শৰীৰ চৰ্চা অকল নিজৰ স্বাস্থ্যটো ভালে থকাৰ কাৰণে নকৰে নিজৰ মানসিকভাৱে ঠিক কৰাৰ কাৰণেও মানুহে শৰীৰ চৰ্চা কৰে।
সেইটো হয় অ'।
উম, আৰু প্ৰথমতে মানসিকভাৱে ঠিক হ'ব লাগিব তাৰ পিছতহে শৰীৰ শৰীৰটো ভাল হ'ব।
উম, হম বুজিছো অ।
কিবা সেইকাৰনে কিবা এটা কৰিবা। মানে এনে থৈ দিলে তোমাৰ হজম শক্তিও কমিব। ভাতটো খাই কিনে অলপমান খোজ কাঢ়িলা কিবা স্পৰ্টছ খেলিলা। উম, হম অকল শৰীৰ চৰ্চা মানে অকল জিম নহয় ত।
অ নাই নাই গম পাইছো এনেই খেলো বাৰু কেতিয়াবা মই ধৰি বা ব্যাডমিন্টন বা কলেজতে কেতিয়াবা এনেকে খেলা যায়। বা কেতিয়াবা লগৰ ছোৱালীকেইজনী এনেকে খেলিলে খেলো আৰু। ব্যাডমিন্টন এন অল কিন্তু সেইয়াই আৰু ৰেগুলাৰ এনেকে একো নহয়। তো, ৰেগুলাৰ হিচাপে কৰিলে ভাল একচুয়ালি বডিটো ভাল থাকে তেতিয়া।
ভাল-ভাল নিজক সদায় সময় দিব পাৰিব লাগে। ধৰা এক ঘন্টা এটা তেইশ চৌবিশ ঘণ্টাৰ ভিতৰত তেইশ ঘণ্টাটো আমি বিজি থাকোঁ বেলেগ কামত ধৰা শুৱা লোৱা, খোৱা কিছুমান আমাৰ নিজ জৰোৰ কাম থাকে গল সেইখিনি বাদ দি কিনে যিটো এক ঘন্টা এটা ওলাই সেইখিনি আমাক যদি দিব পাৰো আৰু বহুত যথেষ্ট খিনি সহায় কৰে আৰু পিছলৈকে আৰু প্ৰথম কথা খোৱাটো খোৱাটো মেইন হয় কিন্তু
শ্লিপ সিডিউল টো ভাল হ'বই লাগিব তুমি ধৰি লোৱা হা
সাতৰ পৰা আঠ ঘন্টা শুবই লাগে।
অ' ছেভেন তো এইট আৱাৰ্চ লাগেই কম্পালসারি এইটো। তুমি এটা দুটাত হলে নহব আৰু বেছি
নাই ৰাতি যিটো তোমাৰ খোৱা আৰু সেইটো খোৱাই মানে তোমাৰ মাইন্ডটো ফ্ৰেছ কৰি ৰাখে।
ফ্ৰেছ কৰি ৰাখে।
সেইখিনি টাইমত মানে টেনচন-টেনচন নাথাকে।
অ' হয়-হয় ৰাতিপুৱা তোমাৰ জল্দি উঠিলেও মাইডটো ফ্ৰেছ হয় চাবাচোন কেতিয়াবা।
সেইটো হয় বাৰু কিন্তু আজিকালি আৰু। খত জল্দিটো মানে উঠাটো অলপমান দিগদাৰে হৈ যায়। মানে আমাৰ আমাৰ ক্ষেত্ৰত ক'ব গ'লে কিন্তু হয় কিছুমান মানে বেয়া স্বভাৱ এতিয়াও বালি আছে হ'ব বাতৈ এইখিনি মানুহ মানে সমস্যাৰ সৃষ্টি নকৰে যদি আমি ভালকে পিছৰ টাইমখিনি মেকআপ কৰিব পাৰোঁ। কিন্তু সেইবে আমাৰ হেৰি টো বেয়া হৈ যায় আৰু পাছলৈকে তেতিয়া আমাৰ বয়সটো পাৰ হ'ব। কিন্তু ছেভেন টু এইট মেইনটেইন কৰিব লাগে ছেভেন টু এইট আৱাৰ্চ।
সেইটোযৱেতো আমি মানে এতিয়াৰ পৰাই যদি নিজৰ হেল্থটো ঠিক নাৰাখো ন বুঢ়া হ'লে, মানে মানে যেতিয়া বুঢ়া বুঢ়ি হৈ যাম মানে তেতিয়াটো আৰু মানে হেৰি হব, বডিটো বেছি কমজৌৰ হৈ যাব। কিছুমান কিছুমান হেৰি ক মানে বুঢ়া মানুহবোৰ দেখিছো নহয় এচ কেলে গৈ কিমান ধুনীয়াকে খোজ কাঢ়ে। নিজৰ হেল্থটো কিমান ভালকৈ ৰাখিছে। এচকে তোমাৰ এই হেৰি অ শ্ৰধাঞ্জলি
আত্চ্ছা আত্চ্ছা আত্চ্ছা আত্চ্ছা
উম হম।
মানে চট ফৰ্মত মানে কথাটো গ'লে ভাল। কে বুজি নাপাওঁ মানে আমি শ্ৰদ্ধাঞ্জলি কানন বুলিয়ে কৈ দিওঁ ত।
অ মোৰ ঘৰৰ ওচৰতে যে সেইকাৰণে মই এজ কে এফ কে কওঁ।
আচলতে এইটো শুদ্ধ ভাষা নহয় শ্রদ্ধাঞ্জলি কাননটো আচলতে শুদ্ধ ভাষাত।
উম হা মেক্সিমামে এছ কে বুলিয়ে কয় শ্ৰদ্ধাঞ্জলি কানন ইমান দীঘল। কৈ নাথাক-
সেইটো তুমি যেতিয়া আন অফিচিয়েলি যেতিয়া কথা পাতিম তেতিয়া আমি ইউজ কৰিব পাৰোঁ। কিন্তু যেতিয়া, এ এদিনীয়া হয় ভয় কথা পাতিম তেতিয়া আমি শ্ৰদ্ধাঞ্জলি কানন হিচাপে কোৱাটো বেছি ভাল আৰু। যিহেতু আমি এটা ফিজিকেল এক্টিভিটিৰ কথা পাতি আছো। যদি ইয়াতে আমি চর্ত ফ্ৰর্মবিলাক ইউজ কৰোঁ। তেতিয়া মানে আমাক সদায় চৰ্টকাট লগা হৈ থাকিব ন।
উম হম বুজিছোঁ।
সেইটোৱে আৰু মানে ডেইলি ছেভেন টু এইট আৱাৰ শ্লিপ যদি নহয়, তেতিয়া হ'লে বেলেগ এক্টিভিটি কৰি কিনেও লাভ নাই তেতিয়া মানে কি আমি এটা টেনচনত থকা যায় বা মাথাটো ঠিক নালাগে, গাটো বেয়া লাগে।
উম হম।
নুকা লাগে।
বুজিছোঁ।
আৰু য়োগা কৰিলেও ভাল, য়োগা কৰিলে তোমাৰ ফ'কাছটো বাঢ়ে।
উম সেইটোয়ে আৰু আমি আৰু কি জানা মানে হেল- লাইফষ্টাইল এটা মেইনটেইন কৰিব কাৰণে আমি বেলেঞ্চ কৰি মানে ডাইটটো বেলেঞ্চ কৰি ৰাখিবই লাগিব। এবিলাইক আমি ডেইলি ফুডছ, ভেজিটেবলছ, মিল্ক।
আৰু এইবো এগ, ফিচ এইবোৰ খাবই লাগিব হেল্ডি হেল্ডি বস্তু খাব লাগিব। আনহেল্ডি তুমি ধৰি লোৱা এইবোৰ চিংৰা টিংৰা খাই থাকিলেও নহয়। মানে এইবোৰ জাংক ফুড, খালে বেয়া ম'ম, ' চিংৰা, বিৰিয়ানি নহলে সেইবোৰ ডেইলি খাব নালাগে। নেট বেয়া আই বোবোৰণ গম পাইছা নে হেল্ডি ফুড বস্তু খালে বেছি ভাল।
দাইট বুলি ক'লে, আমাৰ অসমীয়া মানুহৰ দাইটটো এনেও বেয়া।
হম।
অ এতিয়া চোৱা আমাৰ বয়স বেছি হোৱা নাই চ' মানে তুমি মই কথা পাতি কিনে গোটেই এখন সমাজতটো ঠিক কৰিব নোৱাৰিম। কিন্তু এটলিষ্ট আমি নিজে ঠিক কৰিব লাগিব ৰাতিপুৱা উঠি কিনে যদি, আমি হাইপটিন মিল এটা ল লব পাৰো তেতিয়া আমি এনো গাটো মানে কি ভাল ফিল কৰিমে।
হম।
যদি আমি উঠি কিনে এটা গাখীৰ দিয়া চাহ একাপ খাই দিওঁ।
উম।
চুগাৰ হাই চুগাৰ মিল এটা লৈ ল, তেতিয়া আমাৰ গাটো এনেই গধিৰ গধিৰ লাগিব। আৰু ধৰা এনেও আমাৰ বয়স বেছি হোৱা নাই, তোমাৰ ধৰা একৈশ বছৰ হৈছে মোৰ বিশ বছৰ হৈছে। এতিয়া মানে কি বাহিৰৰ যি- টো খানা থাকিব সেইটো মই তুমি খাব ভাল পাবাই। সেইটো মানে তুমি যেতিয়া তুমি নাখ- খাম বুলি কোৱা তুমি নাখাও বুলি কৈ কিনে দিবও নোৱাৰা।
বুজিছোঁ বুজিছোঁ।
খানা খিনি কিমান ভাল খাইছা সেইটোও ডিপে ডিপেন্ড কৰিব তুমি ফাইবাৰ কিমান লৈ আছা। তুমি কাৰ্বছ কিমান লৈ আছা, তুমি প্ৰটিন কিমান লৈ আছা। তোমাৰ যদি শৰীৰটোৰ ৱে ওজন ষাঠি কেজি হয়, তেনেহলে তুমি প্ৰ- কিমান লৈছা সেইটো কিন্তু বহুত ডিপেন্ড কৰে প্রটিনে মাছৰ বিলাক ভাৰাব ত ফাইবাৰেও নিজৰ নিজৰ কাম কৰিব, তুমি ৱাটাৰ ইনটেক কিমান কৰি আছা।
উম হুম।
নিজৰ নিজৰ কাম কৰিব চবে বেনিফিত দিব, স্ত্ৰিণ ঠিক কৰিব কোনোবাই হয়তো নখ ঠিক কৰিব কোনোবাই চুলি ঠিক কৰিব। কিন্তু যিটো আমি জাংক ফুড খাইছো বাহিৰৰ খানা।
উম।
সেইটো যদি আমি পিছৰ খানাৰ লগত মেকআপ কৰিব পাৰো আৰু হয় এইটো বহুত বেয়া। যে ডেইলি জাংক ফুড খোৱাটো বেয়া কিন্তু জাংক ফুডৰো বহুতখিনি ভাগ আছে। এতিয়া আমি এটা দুটা ভাগ খামে। এতিয়া কব গ'লে বিৰি বিৰিয়ানীটো হয় তেল বহুত ইউজ কৰে তাতে। কিন্তু ভাবি চালে ইমানো বেছি বেয়া নহয়। এতিয়া মম'টো সেইটো মানে ষ্টিম হয়, বইল হয় তাতে কেলৰিজ বহুত। কম থাকে, তুমি পাৰাপর্যত সদায় ঘৰৰ খানা খোৱা যদি নোৱাৰা তেনেহলে যিকেইটা বাহিৰৰ খানা তোমাৰ ত অলপ হলেও ভাল থাকে সেইকেইটা কিন্তু একচেপ্ট কৰিব পাৰা। মানে মানুহে ফিকনেচটো মেনটেইন কৰিব। কিন্তু ডেইলি লাইফ লগত যিখিনি পজ বল এজন মানুহে কাম কৰা হিচাপত। সেইখিনিহে মেইনটেইন কৰিব পাৰিব কিন্তু সেইটো কথা। কথাও আমি সদায় মনত ৰাখিব লাগিব।
এ মুঠতে সেইটোয়ে আৰু এতিয়া মানে আজিকালি দিনত মানে কি মানুহে বহুত